হেল্ল'
হেল্ল' অ শছা
সছোা
শুনি আছোঁ মই।
হেল্ল'
অ মন গৈছে শুনি আছো মই কি কৈছে মন
এইটো শুইছিলে উঠি পেলাই লোই শুই পেলাই উঠিলিলাই উঠি পেলাই বেছি খাই আছে নো যোৱাৰ পিছতে শুইছা ভুলেই নহয় উ দ্ধহ হেৰি কৰি তাৰাপৰা সেৰি উঠি পেলাই আহতো আছে
ভাত তি পেল খুল আ উঠামি সন্ধিয়া লাগে
অ
বাইটী ভাল তে ঘৰতে
ঘৰতে আছে ঘৰতে আছে ঘৰতে আছে
অ আবি চা খেলা ন
ততে আছে বোলো আবেলিহে আ চাহ মায়ে বনাইছে এতিয়া আবেলি চাক
তাক
খালো খালো
নতল
এতিয়া আকৌ গধূলি ব্ চাহ ব নাইছে
অহ অহ
গধূলি আকৌ এতিয়া সে সন্ধিয়া লগা ভাইটিয়হে লাগিছে চ লগে তাৰপৰা সি
অ
গৈ আছিলে সিহলে
হ আছে মা
মানে যে গৰৈ দুটা তিনটা গুঠি দুটাে হৌ অ আওঁএকো নাই সিয়া সিয়া দিছে লাত হেৰি মিঠাই একণ খা উন্দ কাব তাৰপা সেই খালে খাই পেলাই সেই দুটামান পালে মুনুৱে আকৌ আজি নাখায় যে মংগলবাৰ সেই ডিমু নাখায় খাঁ বুলি কৈছে তাৰপিছত সেই সেইকাৰণে একো চলি আছে, এই চলি আছে শব্দ শুনি আছোঁ। ক'ত বা?
তাতে মজা কৰি আছে বুলি।
অ', আজি সিহঁতৰ মানুহ ঘৰত, ল'ৰাটো জন্মদিনত তাৰপৰা আহে ডাঙৰকে পাতিছে, বিয়া পতা দি পাতিছে নহয়, ডাঙৰকে।
অ', দাং মানে অন্নপ্ৰশন্নো পাতিবলে পোৱা নাই হেনো সেইকাৰণে বাৰ্থডেটো ডাঙকে পাতিছে, চুমি বাৰে কৈছিলে উম, উম।
তাৰপিছত খাব পিয়া, গধূলি খা খোৱা সময়ত গুচি গ'লেই হ'ল আঠটামান বজাত।
ক'ৰে এতিয়া গ'ল, তাতে আছে।
গ'ল অ' তালে তললে নামি গ'ল। হয়। তলতহে ডাঙৰকে ৰভা দি বুলি কৈছে।
অ' তাই মই মাৰিলোঁ তাৰ বোলো পিছত পাতিম দে তোৰ লগত
উম, উম। আছে ৰবা, পেণ্ডেল একডাল লৰাই গৈছে বিয়া দিয়া দি দিছে। এতিয়া, বৰষুণ নাই অথনি বহুত ডাঙৰ। দিলে মন উঠাকোতে
সেই তেনেকে ডাঙৰকে দিলে ভাল এৰি দিয়ে
বহুত ডাঙৰক কলা কৰি আহিছে বতৰ বতাহ দুবোৰ মাৰিছো বতাহ মাৰিছে।
আমাৰ এইফালে দিনতে অ' আমাৰ এইফালে দিনতে একদম পুৰা বতাহ দিছো নহয় একদম মই বোলো হ'লেই আৰু, এতিয়া পুৰা বতাহ বৰষুণ দিব। এ বতাহ দিলে দি পেলাই নাই, আকৌ ৰ'দ ওলালে।
আমাৰ ইয়াত দিলে একদম কলহ নাই কালি ৰাতিপুৱা দিয়ে দি দিছে।
উম।
আজি ৰাতি দিব চাগে বতৰ বেয়া।
উম ৰা পাটি ঢালিব চাগে আমাৰ লাঙি পাতি থৈ আহিছে মানুহে ধেৰে পাৰিছে পথাৰত চেপা লাঙি সবোৰ
আমাৰ পুখুৰীৰ মুখত চেপা এটা পাতিব লাগিছে চেপা ক'ত পাতিছে চেপা
এই পথাাৰ এটা পাতিছে আকৌ বাট বিলাকত ধুবা অ আলি ননে ক'ত জানো সেইবোৰ আাকৌ নদী দেহে কি আছে কা হি মাছ পাইছে এইটো কি এইটো কান্ধুলি আহ
এটা কথা নহয় আমাৰ আমাৰ বা আমাৰ বাঁহ বাঁহ সানি পেলাই ডাঙৰ ডাঙৰকৈ খুোককা দুটামান বনোৱা হ'লেও হয় আগতে মই শোকা বনাবলৈ দিওঁ কিমান দণিকণা মাছ সৰু সৌ মাছ ধঢেৰ লাগে আকৌ
খুব খাই জানো হেৰি দে পানীটো বেছি বাহু নাই নহয় অ নেই সেই লাঙিটাই লা কেইটাই খাই থাকিবলৈ হ
আ, দ' মাটি আলি যদি, ইফালৰ পৰা সিফালে অহা যোৱা কৰিছে পানী, তেনেকে দি থলে মানে, আগতে মই তেনেকে পাতি পাতি চা, নিজে ব'নও মই।
উম, মা এতিয়া যেনি তেনি হৈছে হেৰি যে পানী হৈছে যে চবতে আমাৰ। লৈয় লৈয়ছে আমাৰ কটা নাই যেনিবা। আমাৰ ঘৰত কোনবাই, কোনোবাই কালি মায়ে ফোন কৰিছে কৈছে কোন ওচৰৰ কোনোবাই, কোনোবাই পাইছে যে, সৰহকে সৰু, সৰু পুঠি মাছ দিছে। তাপা কৈছে হেৰি মই নপঠা আমাৰ কটা নাই বেলেগে দিয়াই খাইছে, এনেকে কৈছে। তাপা হেৰি কৰ
তাকে দেউতা আছে নাই ঘৰত?
আছে। অ', ঘৰতে আগফালে বহিছে চাহ খাবলৈ।
উম।
সেনেকুৱা।
বত অাবি
মাইনা
মই সেই মাইনা শুই আছে উঠাংগেহে, ধূ ধূপু জ্বলাব নাপায় নহয়। এতিয়া সাত লাগি থকা নাই জানো কালি ৰাতি
সাত লাগিছে পৰহিলে খেদিব লাগিব নেকি? সাত
তিনদিন হয়।
তিনিদিন আজি কাইলৈ পৰখিলে ক কালি ৰাতি পৰা লাগিছে ন
কালি ৰাতিপুৱা লগা নাই হ'বলা ৰাতি
ৰাতি নটা নটাপা লাগিছে। কালি ৰাতিপা
আহ কালি সেইকাৰণে মই ধূপ চাকি জ্বলে। জ্বলাইছ আজি। নাগিল।
ও ন আৰুো আমাৰ ধু লগাৰ সমাজ। মইাই খোৱা নোৱাৰো যোক
বাহিৰত পায়েই লগা বোলে।
আহিব পাৰিম নোৱাৰো চাৰি বেয়াছো লগ মানে কাল পালম
উম!
নাপাাহেবোৰ স সৰু যে গুটিবোৰ আৰু আচফল নেনো আচফ খাবলে ধুনীয়া উ খালো অকমমানি অকমানি গুট আচফল ন কি বুলি কছে আচফল।
অ' আজ ফলম
অ' লিচিটো নিচিনা এইবোৰ আৰুও ডাঙৰ হ'ব হ হেনেক কৈছে এতিয়া সৌ কলিহে হৈ আছে এইবোৰ আৰু ডাঙৰ হ'ব মস্ত মস্ত লিচুটোৰ নিচিনা হ'ব একদম মঙৰহাল তাৰছত মিঠা বহুত ধুনীয়া মই সহতকো দিলো হেৰি পনিয়ল ক গতিক কি যামো কেইটামান! উম সেই তাই পেলা চাই পেলা অলপ তাৰাপাহৰি দিলোগে লৰাটোক তাৰপিছত সেই তাতো গৈছে দুটামান খাই চবচোন ডাঙৰ ডাঙৰ চাই দিলে মই খাবলৈ ধুনীয়া আমাক দিছিলে কেইটামান কেইটামান সেই দি পঠি আছো টেষ্ট কৰি চাবলৈ।
উম।
কব আকৌ সেই গৰিয়া আলু আগেই দ আ চাৰি পাঁচডাৰ মান হ'ব সেয়া দিছিলে আকৌ হেৰি অমিতা ফুল
হওক দিয়া কিবা এটা
উম গহেৰ অমিতাপ খাব ভাল নলোৱা আমিজি তাকে খাম সৰুজ কৈছ, অমিতাপুৰ উম! উম